অ' ক'ত আছা?
এই ইফালে এবাক ওলাই আহিছিলোঁ তুমি ক'ত আছা?
আহ মইয়ো এনে এপাক ওলাই আহিছিলোঁ গাঁৱলে।
অ' এনেই কামত নাইছা এনেই এনেই গৈছা।
নাই-নাই এনেই এটাকে ওলাই আছো এ সন্ধিয়া কত কি কাম কৰিবা আৰু দিনডাল গৰম লাগি-লাগি এতিয়াও গৰম মতে ওলাই আহিছো এপাক
অ' এইটো বহুত গৰম পৰিছে ন এতিয়া।
উম,
ময়ো এপাক এনে ওলাইছো আৰু ঘৰত ঘৰত থাকি এতিয়া আমনি লাগে অকণ গৰম দিছে।
সেইটোৱে হয় সেইটোয়েইটো হেৰি এইটো কি কয় অ' শুনাচোন তোমাৰ কথা এটা সুধো।
কোৱাচোন কোৱা।
সিটো যে আমাৰ এতিয়া মিটাৰৰ স্মাৰ্ট মিটাৰৰ প্ৰজেক্ট এটা চলি আছে।
অহ-অহ-অহ।
মানে সেইটোত মই বৰ্তমান কৰি আছোঁ। তুমি সেইটো জানা নেকি কৰিবলৈ জানা।
মই ইমান এটা নাজানো বাৰু শিকা নাই বাৰু এতিয়ালৈকে মই।
মানে কি হয় মোকো সেইফালৰ পৰা কৈছে মানে কোনোবা ল'ৰা আছো যদি কোৱাচোন মানে মই ভাবিছো তোমাকে ফোন এটা কৰি পেলাই জনাই দিও সেইটো বিষয়ে।
অ' মানে সেইটো কৰিব পৰা যায় কিন্তু মোক শিকাব লাগিব কেতিয়া মই গম পাই যাম।
উম, তোমাক মই বুজাই দিব লাগিব নেকি?
অ' তুমি বুজাই দিবাচোন। মই ম মানে এনেই-এনেই নাজানিম নহয়। কি বুজাব তুমি কেনেকে বুজাবা মোক কোৱাচোন?
মানে তোমাক এতিয়া মই এতিয়া হলে, মানে কি এতিয় বুজাম নে কেতিয়া বুজাম? অ' শুনা মানে মিটাৰৰ মানে তোমাৰ এতিয়া দুই তিনিটা প্ৰচেছ থাকে।
অ',
অ'-অ' তুমি মানে
হেল্ল' তোমান নেটৱৰ্ক টো অহা নাই।
হেল্ল',
হেল্ল' কোৱাচোন হেল্ল' শুনিছো কোৱা?
টো বেয়া হৈ আছে।
এতিয়া-এতিয়া ভাল হৈছে নে এতিয়া?
অ' এতিয়া ভালে পাই আছো শুন হেৰি মিটাৰ এতিয়া দুটা প্ৰচেছ থাকে হা তোমাৰ প্ৰথম থাকে তোমাৰ মি লগাবলে এতিয়া চোৱা এতিয়া তুমি যদি নৰ্মেল ঘৰ এখনত লগাইছা তেতিয়া তোমাৰ মানে কি হ'ব। মিটাৰ তোমাৰ উৱান ফেজৰ মিটাৰটে হয় যায়। মানে তোমাৰ কিলো থাকে ন ওৱান এক কিলো দুই কিলো তিনি কিলো তেনেকে ওৱান ফেজৰ তোমাৰ মানে এখন ঘৰত হৈ যায় যদি তোমাৰ মানে ডাঙৰ দোকান বা ত ধৰাহতে জালাই মৰা দোকান
অ' উম
কি কৰে
উম শুনি আছো শুনি আছো।
সেইবিলাক দোকানৰ কাৰণে মানে তোমাক থ্ৰী ফেচ মিটাৰ লাগে।
অ' অ' অ'
এতিয়া চোৱা এতিয়া মিটাৰটো তুমি এতিয়া থ্ৰী ফেচ মিটাৰ এইবিলাক কানেকশ্যন বহুত থাকে এতিয়া তুমি এতিয়া ওৱান ফেচ মিটাৰ এটা লগাবলে তোমাৰ তাত থাকিব ফেচ দুডাল নিউটেল দুডাল হা।
অ'-অ',
তোমাৰ এতিয়া লেফট চাইডে মানে তোমাৰ মেইন থাকিব। প্ৰথমতে তোমাৰ যোনডাল ইনপুটৰ ফেচডাল তাৰ পিছৰডালত থাকিব তোমাৰ মানে হেৰি ইনপুটৰ যোনডাল মানে নিগেটিভডাল,
উম'-উম'-উম',
থাকিব মানে তোমাৰ হেৰি আউটপুটৰ নিগেটিভডাল তাৰ পিছত মানে আউটপুটৰ ফেচডাল থাকিব। তুমি এইটো যদি কৰিব বিচাৰিছা তুমি এতিয়া তোমাক চোৱা এতিয়া তুমি লাগিলে তুমি এতিয়া চাগে টান পাইছা কওঁতে কাৰণ কিয় এতিয়া তুমি যদি যোনটো বস্তু আজিলৈ অভিগতা নাই বা সেইটো তুমি আজিলৈকে কৰি পোৱা নাই তে তমাৰ চব বস্তু টানে লাগিব।
হয় টানেই লাগিব অ' সেইটো হয় বাৰু।
কিতাপ সেইবিলাক পঢ়োতে তোমাৰ টান লাগিব কিন্তু তুমি যদি দুদিন মান কেতিয়াবা চাই দিয়া তেতিয়া তোমাৰ অকন ইজি হৈ যায়। কথাটো তেনেকুৱা মানে এতিয়া এপৰ কামো অলপ টাফেই হয় বাৰু এতিয়া এপৰ কামটো তোমাৰ এতিয়া কাষ্টমাৰ চাৰ্ভে থাকে এইবিলাক এম আই চি আই এইবিলাক বহুত থাকে। তুমি চাব গ'লে মানে কি হয় তুমি এতিয়া তোমাৰ ধৰা অল্ড মি নাম্বৰ নিউ মিটাৰৰ নাম্বাৰ অল্ড মিটাৰৰ কেইডাল। ডাবলিউ এইচ নিউ মিটাৰৰ ৰিডিং উঠিছে নেকি? সেইবিলাক মানে চব চাব লাগে বুজিছা।
অ'-অ'-অ',
এইয়াৰ লগত যদি, তুমি চব চাই কৰি পেলাই ভালকে কামটো শিকিম বুলি ভাবিছা, তুমি ভাল। পইচা পাই ইনকম কৰিব পাৰিবা। তুমি এইটো মানে ইমান এটা ভাল এটা মানে অপাৰচুনেতি তোমাক দি আছো মই।
অ' হ'ব বাৰু শিকি ল'ম কি আছে। একো নাই।
উম, হেইটোোৱেই কাৰণ দে, অ'ট মোৱাল এনে‌ নষ্ট‌ হৱ। অবচিলি ৰ্ট্ৰেইনিং কৰিবই লাগিব।
কৰিবই লাগিব কৰিব লাগিব। আমি নাজানো অ'হে।
এই, তুমি এটা সেইটো কাম পাবা। আমিটো কা। আমিটো কৰি পেলাই জমা দিম। এতিয়া পাৰমিটাৰ ৱান ফ'ৰটি এ'ট কে পায় থাকিবা।
বা, এইটো ভাগভ পাম পাম।
পাৰ মিটাৰ ৱান ফ'ৰটি এইত কে পাই থাকিলে, তোমাৰ কি লাগে আৰু তুমি ডেইলি পাচটা মিটাৰ কে লগালে, তোমাৰ পোন্ধৰ দিনৰ হিচাপত। মানে, তোমাৰ হেৰি পাই গ'লা। পোন্ধৰ দিন, পোন্ধৰ দিনকে হিচাপতে থাকে। তোমাৰ, দেৰিলি যদি পোন্ধৰ। ইমান মাহত তুমি যদি পাঁচটা মিটাৰকে লগোৱা। তেতিয়াও তোমাৰ মানে, ভাল ইনকাম এটা হৈ যাব হৱ মানে। এক মাহতে তোমাৰ, দেউতা নাইন পাৱগৈ। কিন্তু‌ থাক। কি কৰিব পাৰা, তাৰ উপৰিও কিন্তু যদি তুমি তাতে নিজৰ মানে ধৰা। নিজৰ বডিটোৰ ওপৰত যদি ধ্যান নিদিয়া বা তুমি একো নকৰা বা ডাইৰেক্ট কৰি দিয়া তুমি ট্ৰেইনিং নকৰাকে যেতিয়া মানে তোমাৰ ইয়াত, পেলাই থৈ কিবা এটা ঘপকৈ যদি কিবাটা ‌ইনঞ্চিডেণ্ট হৈ যায়। সেইটোতো, বাই চান্স ভগৱানে নকয় তোমাৰ লগত। যদি বেয়া কিব এটা ইঞ্চিডেণ্ট হৈ যায়, লোকক তুমি অলপ পইচাৰ কাৰণে বহুত মানে, জৰিমনা‌ ভৰিব লাগিব। তোমাৰ নিজৰো ভৰিব লাগিব গাৰ কাৰণে আৰু ওৱাৰিৎ চুৱাৰিৎ চলি যাব। সেইবিলাক আছে।
অ', অ।
জানিছা, তুমি অলপ ভালকে চাই ল'বলৈ কৰিম বুলি ভাবিছা, মোক কাইলৈ ৰাতিপুৱা খবৰ দিবা।
কিবা গৈ আছে অ' মই কৰিম মই কৰিম বাৰু কৰিম কি, তুমি চাই দিলে হ'ল আৰু।
অ' দিম দিয়া চাই পেলাই মই, বাকী তোমাৰ বাইকচ। এইটো কি আছে?
বাইক, মোৰ বাইকখন আছে বাৰু।
মানে কিবা এটা বস্তুবিলাক তুমিতো নিব লাগিব ন, বক্সবিলাক দাঙি কৰি নিব লাগিব। সেইকাৰণে বাইক, স্কুটি কিবা এখন লাগে।
অ 'বাইকখনৰ সলনি।
উম, ঠিকে আছে। একো নাই হ'ব বাইক। কোনোবাই হ'ব, এনেকে মিলাই কৰি তাপা তুমি বান্ধি কৰি ল' লৈ যাবা বক্স চক্ কিবা কিবি।
আ, লৈযাম, লৈযাম, লৈ, যামগৈ।
অ'এই কামটো মানে।
আহি যাওক ল'ৰা ট্ৰেইনিংত আহি অ 'কৰিম কৰিম কৰিম চাই ল'ম প্ৰথমতে। এইটোৱে টো, উম অ'অ, এইটো হয় বাৰু।
বাকী খবৰ খাতি ভালনে? এ' মোৰো ভালেই দিয়া।
ঘৰত ভালেই তোৰ।
উম, ঘৰত ভালে ভালে মা -দেউতাহতৰ চবৰে ভালে। তোমাৰ তোমালোকৰ কেনেকুৱা? ঘৰৰ মা দেউতাৰ।
ভাল ভাল সবৰে ভাল, সবৰে ভাল।
উম, তোমালোকৰ জইণ্ট ফেমিলি আছিল ন?
জইন্ ফেমিল, জইন্ ফেমিলি।
সেইটোোৱে কৰো, কাৰ ক'ৰবাত তোমাক। কথা এটা সুধো, তোমাৰ ভাইটি এইবাৰ দৰং কলেজত পঢ়ি আছে নেকি?
অ' দৰংত পঢ়ি আছা অ'।
অ' মই সিদিনাখন মাজতে দেখিলো মোৰ লাগিলে তেনেকুৱা, কিন্তু ভাবিলো নহয় নেকি? এই বিলাক সুধিম সুধিবকে আজি ফোনটো কৰোঁতে, একেবাৰে ওলাই দিলো আৰু কথাটো।
অ' এই দৰং‌ কলেজত এডমিচ্যন লৈছেহি নামটে।
অ 'তাকেতো মই চাইছো, সি নতুন মানে নতুন ল'ৰা হয়। সেইকাৰণে মই চালো, মইচো তোমাৰ নিচিনা মানে। মুখখন একে একে লাগিছে ঠগ টো দেখিবলৈ। সেইকাৰণে তোমাক। সুধো সুধো ভাবিলো কিন্তু সদিনাখন ভাবিলো নাই ঘৰত আহি সুধম কিন্তু অলপ কাম কাৰণ মানে পাহৰি যোৱা হ'লোতো।
উম, উম। উম।
কাৰণে মানে নুসুধিলে এতিয়া সুধিলো আৰু।
অ এয়া দৰঙতে নয় মাজতে এডমিশ্যন লৈছে
অ ঠিকে আছে দিয়া কিহৰ লৈছে ছাবজেক্ট।
ছাবজেক্ট সি মেজৰ পলিটিকেল লৈছে।
অ
আৰু মাইনৰ আচামিছত লৈছে।
অঁ মেজৰ পলিটিকেললে লৈছে যদি ভালেই হ'ব ন পাৰ্চেণ্টজ কিমান তাৰ।
পাৰ্চেণ্টিজ তাৰ ছেভেণ্টি ফাইভ
অ ঠিকে আছে এছ টি চাগে ইমান মানে চেভেনটি ফাইভত মানে তোমাৰ পলিটিকেলটো চিট পাব নালাগে হে এপটো চাগে ন অ সেইকাৰণে তাকে ভাবিছো ঠিকে আছে দিয়া যি কি নহওঁ পঢ়ি পেলাই ভাল ৰিজাল্ট এটা যে তোমালোকক কৰি দিছে ন
অ সেইটো
তেতিয়াওতে পঢ়ি পাই ভালকে সি গ্ৰেজুৱ্যেচনতো কমপ্লিট কৰিব পৰাটোৱে ডাঙৰ কথা। কাৰণ ইয়াৰ মাজতে বহুত বাধা আহিব এইটো সময়ত মানে ল'ৰা ছোৱালীৰ মনটো অকণ পাতলটো।
সেইটোৱে সেইটোয়ে সেইটো কথা হয় বাৰু
উম বাকী তোমাৰ এতিয়া চব ঠিকে চলি আছে
ঠিকে চলি ঠিকে তোমাৰ বিজনেছ কেনেকুৱা চলি আছে এতিয়া।
ভালেই চলি আছে বাৰু বৰ্তমানলৈকে। চব এতিয়া চিজনে চিজনে কাম চলি আছে সেইটো কাৰণে ভালেই চলি আছে তোমালোকৰ ব্যৱসায় কেনেকুৱা চলি আছে।
মোৰ ভালেই চলি আছে চলি আছে।
অ অ
এতিয়া তাক এতিয়া হেৰি নহয়। কলেজত এডমিশ্যন লৈছে তাক এয়া বাইকখন লৈ দিবই লাগিব। এনে মাজতে বাইকখন লৈ দিলোঁ বাৰু
অ বাইক কি ল'বা এতিয়া তোমালোকে মানে।
অ তাক লৈ দিলো মানে। এনে এই তাই ডমিনাৰ এখন লয় বোলে কি ক'ব আৰু এতিয়া এই এই পোৱালীতখন লৈ গৈছো পোৱী সেউজীয়া। এখনতে।
অ ফ ফিফটি ফৰ ফৰ হাড্ৰেড ন চৰি চৰি ফ ফিফটিহে হৈছে অ অহ মাইলেজ কেনেকে পাই আছা
মাইলেজ পায় সি এ এনেকে টাউনখন গ'লে। ষোল্ল মান দিয়ে
অ চাৰ্ভিচিং তাৰভিচিং দিয়া নাই যে সেইকাৰণে মাইলেজ কমেই দিব নতুন গাড়ীটো সেইটোৱ নতুন গাড়ী এতিয়া তোমাৰ এতিয়া মাইলেজটো নো অলপমান ক মানে দিগদাৰ হ'বই আৰু প্ৰথম প্ৰথম
সেইটো হয় বাৰু কিন্তু এই লগৰ খিনি বাইক তাৰ নিজৰ লগৰ খিনি বাইক চাইক লৈ সি এত
অ তুমিতো বেলেগো বাইক চুজ কৰিব পাৰিলা। ডমিনাৰখন কিয় চুজ কৰিলা।
এ সি এতি দমিনাৰ লম বুলি ক'লে লৈয়ে দিলো আৰু কি কবা। বেলেগ মানে বাইক ভাল নালাগে বোলে তাৰ সেইটো হয় বাৰু অপচন আছিলে কিন্তু বাইক সি এইখন বাইকে লয় যে এতিয়া উম সেইকাৰণে সেইখনকে লোৱাই দিলো আৰু
ভালে কৰিলো দিয়া আৰু এতিয়া ভাইতি এতিয়া ই ৰিক্সা মানে কি হয় এতিয়া ই ৰিক্সা যি যায়। সেইয়ে কৰিব লাগে নহলে আৰু পিছৰ মন চন মৰি যায় উম উম ঠিকে আছে চব
এতিয়া এতিয়া আকৌ মোবাইল এটা ল'ম ল'ম বুলি কৈ আছে।
অ হয় নিকি গাড়ী লৈ দিছাহে ইমানো মোবাইল লগতে লৈ দিব নালাগে দিয়া
নাই কেইদিনমান দেৰি পিছতকে লৈ দিম এতিয়া এ এয়া চলাই আছে বাৰু কিবা কি এডাল কি বুলি কয় আইফোন নে আইফোন নে কি এডাল সেইডাল লৈ দিব লাগে তাক আইফোনে লাগে আমি এতি আইফোন চলাই পোৱা নাই। এতিয়া জীৱনত
এ, মইে আজিলৈকে আইফোন ইউজ কৰা নাই। ইমান দিন হৈ গ'ল ই আইফোন লাগে তাক চব এনেকে যি ইচ্ছা কৰে তাকে দি নিদিবা বুইছা মানে পোৱালি বিিলাকৰ মানে বহুত উৰি যায় পৰট বিলাক দি দিলে।
অ সেইটো হয়।
যিমান তুমি মানে লালন পালন এইবিলাক যিমান যি কৰিবা সি মানে বেছি উফাইদাং মাৰিব। অ, সেইটোৱে চল পাই চল পাই সঁচাক কথা এইটো দেই বহুত বেছি মৰম কৰিলে চল পায়। এ, এইবিলাক ইমান দেচ্ছাই কৰে তাকে হে দিব নালাগে আৰু মানে দিব লাগে মানে যি ইচ্ছা কৰে মানে কি এতিয়া তোমাৰ সি যদি এতিয়া তোমাক আজি যদি বাইকখন পিছে তুমি যদি কাইলৈকে বাৰী এখন লৈ দিয়া পিছ সিদি তমাক ডাঙৰ ব্তু এটা বিচাৰিব তুমি দিবোৱাৰা তেতিয়াতো বহুত বেয়া কথা হব তেতিয়া তাৰ মনতো কিবা আহিব তেতিয়া তোমালোকৰ বহুত বেয়া-বেয়া কথা ক'ব, কাৰণ চা এতিয়া সৰু সৰু বস্তু দি দি মানে পিছত দিব নোৱাৰিলে বেয়া আৰু
অ', সেইটো হয় বাৰু
উম, সেইকাৰণে তাৰ মানে হেৰিতটো বেয়া নকৰিবা, তাক মানে দি- দি-দি তাৰ এইবিলাক মানে বুজিছা নহয় কি ক'ব বিচাৰি আছো মই আইফোন তোমাৰ এতিয়া কোনটো লয় এতিয়া
সি মোক কিবা এটা কৈ আছিলে এ কিবা ফিফটিন পুৰণি ঠাই ফৰ্টিন পে লৈ ল'ম বুলি কৈ আছিলে।
অ' ফিফটিন প্র' ৰেটটো বাৰু এতিয়া তোমাৰ হেৰি মান চলি আছে চাগে দেই, সেভেন্তি ফা ফাইভ ছিকস
নতুন নাপায় নহয় ন নতুনতো নাপায়।
নতুনটো তুমি তেনেকে বহুত বেলেগ জেগাত পাবা চিলপেক এতিয়া এনেই ডাইৰেক্ট নোপোৱা তুমি বুইছা, কাৰণ এতিয়া চেভেণ্টিন আহি গ'ল, চেভেনটিনৰ কাৰণে মানে তোমাৰ এতিয়া বেলেগৰ বিলাক এনেকে নাহে মানে
অ', সি কৈছে, মই ছেকেণ্ড হেন্ড নলও বোলে নতুন-নতুন
অ, নতুন ললে তুমি অলপ বেলেগ স কৰি দিব লাগিব। ষ্টীল লৈ দিব পাৰা
ছিক্সটিন ন
উম, ছিক্সটিনটো বেয়া মোবাইল নহয় দেই কেমেৰা কোৱালিটি চোৱালিটিও ভালেই কেমেৰাাৰ কোৱালিটি চোৱালিটি চব ভাল খালি আইফোনৰ এটাই ডিচএডভানটেজ আছে আৰু বুইছা
তোমাৰ ল'ৰাটো এতিয়া ক'ত পঢ়ি আছে?
এতিয়া স্কুল যাবলৈ বয়স হোৱা নাই।
হোৱা নাই নেকি?
উহু।
উম।
এই, এতিয়া মানে কি কয় তোমাৰ চোৱা তুমি যদি এতিয়া চিক্সটিন লোৱা ন তোমাৰ মানে এতিয়া এই বেটেৰীটোৱে যি অকমান বেয়া হয়। আৰু ন, ন আৰ এইটো প্ৰব্লেম আছে বেটেৰী প্ৰব্লেমটো বহুত বেছি জানে পাইছ ন
তেতিয়া এতিয়া লৈ দিবই লাগিব আৰু
অ, সেইটোতো হয় বাৰু সেইটো দিবতো লাগিছিলই যেতিয়া বিচাৰিছো হয় ন
সেইটো হয়টো হয় বাৰু
উম হ'লেও একো নাই ইমান এটা হেৰি বৰত থাব নালাগে বাকী তোমাৰ চব ঠিকে আছে বাৰু ঠিক আছে ন।